হেল্ল'।
অ হেল্ল'
অ কি খবৰ?
মোৰ ভালেই, তোমাৰ?
আছো দিয়া।
অ আচ্ছা, ভাত খালা?
হেল্ল'
হেল্ল'
চাউনটো অহা নাই ভালকে।
আহিছেনে এতিয়া?
অ, এতিয়া আহিছে।
অহ মই সুধিছোঁ ভাত খালা?
উম ভাত পানী খালো দেই খালা নাই? তোমালোকে?
উম মই এতিয়া খাই এনেই বিচনাত পৰি আছো আৰু
আচ্ছা আচ্ছা গৰম কেনেকুৱা
এই গৰম বহুত দিছে তোমাৰ কি কবা
অহ তাকেই
উম বাৰু তুমি এনেই ইনষ্টা ফেচবুক ইউজ কৰা নে নাই?
মই অহ ইউজ কৰো আজিকালি কোনে ইউজ নকৰে
সেইটোৱে চচিয়েল মিডিয়া এতিয়া পোৰা এডভানস হৈ গৈছে ন।
উম ইয়াৰ মানে তোমাৰ ছচিয়েল মিডিয়াৰ পৰা বহুত লাভো হয় নহয় ইউজ কৰিব জানিলে
অ কনটেনট এইবিলাক ৰিল চিল বনালে
আজিকালি যদি তুমি ভালকে ফোনটো বা ছ'চিয়েল মিডিয়া ইউজ কৰা তুমি বহুত পইচা ইনকাম কৰিব পাৰা।
অহ হয় বাকী তুমি এনে বনোৱানে, মই ইউজ কৰো বাৰু মই ভাবিছো এনেকে কন্টেনট বনাম বুলি বনাইছো এটা দুটা
আচ্ছা বনাব পাৰা ময়ো আপলোড কৰোঁ।
আচ্ছা তোমাৰ তুমি ক'ত কৰা ফেচবুকত নে ইনষ্টাগ্ৰামত?
মই ইনষ্টাগ্ৰামত কৰোঁ ফেচবুকত মানে ইমানো মানে দিয়াগৈ নাই আৰু কেতিয়াবা এটা দুটা কণ্টেণ্ট দিওঁ।
আচ্ছা আচ্ছা
তুমি তোমাৰ প্ৰথম তোমাৰ অকৱাৰ্ড নিচিনা লাগিব তো তুমি তোমাৰ ছেকেণ্ড বা পেক্ষ খুলি তুমি প্ৰথমতে কৰিব পাৰা তোমাৰ মানে তেতিয়া অলপ যেতিয়া অলপ ভাল যাব তেতিয়া তুমি ৰিভিল কৰিব পাৰা মই কৰিছো বুলি।
আতছা আতচা তুমি তেনেকে কৰা মানে আতচা মই কনতেন বনাইছো মানে মই এনেকে পাহাৰ চাহাৰ মানে ঘোঁৰা কনটেন বনাও
উম
আপলোড কৰিছো বাৰু ভিউজ আহিছে ইমান এটাও অহা নাই মানে ষ্টাৰ্টিং ন
উম নাই তুমি পষ্ট কৰি থাকিবা বা কৰিলে কৰিলে এটা দুটা ভাইৰেল গ'লেগৈ বাক সেইখিনিত ভাইৰেল খাইগে তোমাৰ টাইমিংটো চাব লাগিব তোমাৰ ডেকেইটা চাব লাগিব।
মানে মই শুনিছো এইটো কি ডেইলি মানে এটা দুটা পষ্ঠ কৰিলে মানে ভাইৰেল গুচি যায় আৰু মানে খোদায় ডেইেলি মানে এটা দুটাই মানে দিলে ন আপলোড কৰিলে ভাইৰেল গুচি যায় শুনিছোঁ।
অ সেইটো বুলিও কথা নহয় তু কন্টেন্টো মিনিং ফুল হ'ব লাগিব বা ৰেটুবোল হ'ব লাগিব যদি তুমি এনেই আলাপেচা বা যিকোনো এটা টপিকৰ ওপৰত বনোৱা তেনে কিছুমানটো টপিক ৰিলেটেবল নহয় ন তেনেকোৱাবোৰ ভাইৰেল হয় যায় মানে যায় চাই চাই যায় আৰু খালি বেছিকৈ মানে তোমাৰ ৰিলেটেবল বা মিনিংফুল কণ্টেণ্ট হ'লে যায় আৰু
অহ গম পাইছো আৰু তোমাৰ মোৰ লগৰ এ জনীও আছে মানে তাই ডান্সৰ বনাই ন কণ্টেণ্ট ৰীল বনাই চ তাইতো পুৰা ভাইৰেল গুচি গ'ল পুৰা মিলিয়ন মিলিয়ন ভিউজ আহে তাই চবতে আহে
ফেচবুকত আপলোড কৰে আজিকালি ফেচবুকত আপলোড কৰিলেো পইচা পায়
অ ফেচবুক কিন্তু তাই ফেচবুক ইউজ নকৰে তাই ইউটিউব আৰু তোমাৰ ইনষ্টাগ্ৰামত প'ষ্ট কৰে
আচছা আচছা ভাল ভাল আজিকালি চচিয়েল মিডিয়া পুৰা আপগ্ৰেড হৈ গৈছে তে মানে তোমাৰ চাবলৈ গ'লে আজিকালি ফোনটো বেছি বিশেষকে আৰু প স্বভাৱ হয় ন
উম বাকী মইয়ো এতিয়া তোমাৰ কন্টেণ্ট এ বনাই আছিলো মানে বিচনাত পৰি ভাত খাই
অঁ
উম মানে ইমানো ইজি নহয় অলপ আছে আৰু
অকমান কষ্ট কৰিব লাগিব কষ্ট কৰিলে তুমি ফলটো পাবা
অ অ
অ তেনেকে তুমি যদি ভাবা তোমাৰ চাপজ এটা ৰেল ভাইল গলগৈ বাকীকেইটা ভাইৰেল যাব বুলি তুমি ভাবি থাকা কিন্তু এ তুমি কষ্টতটো কৰিলে যাব আকৌ বোলে ভাল যোৱাৰ পিছত তুমি আকৌ প্ৰছ ছচ নকৰা তেতিয়া আৰু তোমাৰ একাউণ্টটো পৰি থাকিব আৰু
সেইটোৱে সেইটোৱে
উম
মানে এনে তোমাৰ গেমিং কনটেন্টটো বনাব পাৰে ডান্সৰো
উম তোমাৰ ডেইলি ব্লগ বিলাগ আপলোড কৰিব বানহ'লে ক্ৰ'চৰেড কৰা আজিকালি সেইবিলাকো দিব পাৰা তুমি
উ আহ আচ্ছা
অঁ নহ'লে মেকআপৰ দিব পাৰা তুমি আজিকালি দিয়ে এইবোৰ
আচ্ছা এনেই তুমি কোনটো কনটেইন ইউজ কৰা মানে ঘুৰা ফুৰা
মই লাইক তেনেকুৱা নহয় মই অলপ লগৰ খিনিৰ লগত চাপচ মই ওলাই গৈছো সেইবোৰ আপলোড কৰো নহ'লে তোমাৰ মই এতিয়া ৰিচেণ্ট মই অকল ডান্সৰ ভিডিঅ' দিছিলোঁ আৰু মানে মই তোমাৰ নাচিব গৈছিলোঁ মৰিগাঁৱত দুমাহ তাৰ ওপৰত বনাইছো বনাইছিলো নচা ওপৰতেই বনাওঁ বিশেষকৈ আৰু মেকআপৰ ওপৰত বনাওঁ আৰু
আচ্ছা আচ্ছা
তেনেকে গেমত ইমান ইণ্টাৰেষ্ট নাই তুমি গেমত বনাও পাৰা খেলা নহয় গেম
অ মই খেলো বাৰু গেম মই ভাবিছো মানে এতিয়াতো মই ৰিচেন্টলি শ্বিলং গৈছিলো ন তাত মই পুৰা ভিউজ পুৰা ট্টেনৰ পৰা ভিডিঅ' কিলপ ঘূৰিছিলো ন চ' এতিয়া ফিলহাল মই সেইখিনি কন্টেন বনাই আছো
উম
পিছত সেইখিনি দিয়াৰ পিছত মই ভাবিছো গেমৰ পৰাও অলপমান ক্লিপ লৈ গেমৰো কন্টেন্ট বনাম বুলি
অ পাৰা তুমি হেৰি খিনি ধুনীয়াকে কে এডিত কৰিব পাৰা য'ত তুমি ফুৰিব গৈছিলা চাই সেইখিনি এডিট কৰি ভালকে প'ষ্ট কৰিবও পাৰা পষ্ট কৰি আজিকালি কেপচন বিলাক ভাল হ'লেও সেই এইবিলাকো ভাল যায়গে নহয়
সেইটোে কেপচন বিলাকে ভাল ভাল নাপাওঁ মানে কি কি কেপচন দিব লাগে তোমাৰ তাত আছে নেকি কিবা আইডিয়া
তোমাৰ কিবা তুমি কি পোষ্ট কৰিবা তাৰ ওৰত ডিপেণ্ড কৰে চলবিলাক
আতচা মানে আতছা যেনেকে ট্ৰেভেলিঙৰ কৰি আছো তেনে হে চেছ স্তেগ
তেনেকুৱা ঠিক আছে মই ভাবিম দিয়া ভাবিম যে তোমাক ক'ম
আচ্ছা কনা চুন এনে
উম তুমি আৰু ক'বাত প্লেনিং আছে নেকি যোৱা এনেকে ট্ৰেভেল কৰা
অ ট্ৰেভেল কৰিম বুলি ভাবি আছো মানে অলপ দিনৰ পিছত মানে অৰুণাচল যাম বুলি ভাবি আছো
পৰা বহুত ওচৰ
অ সেইকাৰণেতো ওচৰত ন তাৰপিছত কন্টেনৰ কাৰণেও ভাল হ'ব, তাত ফটো ভাল আহিব ভিডিঅ' ভাল আহিব
উম, ভাল ভাল বহুত ভাল ভাল জেগা আছে তোমাৰ ৰিজৰ্ট বিলাক কোঁ আছে
টোৱে, সেইকাৰণে তাত যাম বুলি ভাবিছো তাত অলপমান ক্লিপছ লৈ সেইখিনিও দিম আৰু ইটিউতবত ও ম‌ই পস্ট কৰিম বুলি
তুমি ইয়ালৈ আহিলে মোক কণ্টেক্ট কৰিবা, দেন লগতে গৈ অলপ ক্লিপ বিলাক লৈ
অ সেইটোয়ে তুমি ব'লা ম লগত
হম
তুমিও বলা মোৰ লগত কনটেণ্ট তুমিও বনাই ল'বা অলপ ট্ৰেভেলৰ
পাৰি ইমানো মানে খালি মোৰ মানে বাহিৰত অকণমান লগৰখিনি নাথাকিলে অকণমান আকৱাৰ্ডনেছটো আহে আৰু লাজো লাগে
আচ্ছা আচ্ছা ন তুমিও নিজৰ লগৰ লৈ ল'বা মোৰো লগৰ আছে এজন দুজন একেলগে যাম আৰু ঘূৰিও আহি যাম কন্টেনো বনি যাব
আহ মাজতে এৰাই দিয়া মই ভাৰিম ভাবিম বাৰু দেই
অ হ'ব দিয়া, আৰু পাৰ্মিশন লৈ ল'বা মা দেউতাৰ পা
অ এই ঘৰত মানে তোমাৰ কথাটো ডিচকাচ কৰিব লাগিব ন
অ
চাচ কৰা পাছত মই তোমাক জনাম বাৰু
বাকী তোমাৰ ফেচবুকৰো একাউণ্ট আছে চাগে?
ফেচবুকৰ একাউন্ট আছে, ফেচবুক মই পষ্ট কৰো
অ কৰা ন
কৰোঁ খালি ইমানো মানে প'ষ্ট কৰি নাথাকোঁ, টোমাৰ ইনষ্টাগ্ৰামত কিচুমান পোষ্ট কৰা হয় মানে ইমান পষ্ট তোমাৰ আজিকালি চোৱা মই ফেচবুকত কিয়া প'ষ্ট নকৰোঁ ফেচবুকত ইমান কলাপবিলাক নাহে ইনষ্টাগ্ৰামত কৰিলে তোমাৰ অকণমান যদি ভাইৰেল যায় এইবিলাক ব্ৰেণ্ডবিলাকে কলাপ পঠিয়ায় ন তোমাৰ এতিয়া চোৱা মই মেকআপৰ ভিডিঅ যে আপলড কৰোঁ মোৰলৈতো কলাপ আহিছে ন তোমাৰ না নাই মাৰ্চ পা আহিছে চুইচ পাইিছে ত' সেইবোৰ খিনিতো আকৌ কন্টেন্ট দিওঁ তাত সেইখিনি পাওঁ মানে এক্সট্ৰা মোৰ কন্টেন্টোত থাকে থাকিবেই সেইখিন আকৌ মই পইচাও পাওঁ। সেইকাৰণে মই বেছিকে বেছি মানে তোমাৰ ইনচ- তেওঁৰ মতে কন্টেন্ট দিওঁ।
আৰু সেইটোয়ে আৰু তোমাৰ কি কয় মানে ৰেচিওটোৱে কৈছে ন মানে আমাৰ যোন বিলাক জেনজি ন জেন জি এ বেছি ইনষ্টাগ্ৰাম ইউজ কৰে আৰু যোন ফেচবুক ইউজাৰ্চ বিলাক হয় ন সেইবিলাক অলপমান অল্ড এজৰ হয় মানে
অ আৰু আমাৰ আৰু এতিয়া যদি চোৱা ছোৱালীবিলাকে এনেও মেকআপ চায়েই ত' মানে মই সেইকাৰণে আৰু বেছি আৰু মাথা মাৰি নাথাকো আৰু মেকআপৰ ওপৰতে বেছিকে বনাই দিওঁ।
সেইটোৱে আচ্ছা তোমাৰ গৈছে নে? আচ্ছা যাই ন তোমাৰ মানে?
অ যায়-যায় অলপ লাখত যায় আৰু। মিডিলত গৈছিলে এটা
অ আচ্ছা -আচ্ছা-
অ বাকী তোমাৰ যায়?
বাকী মোৰতো যোৱা নাই। মোৰ এতিয়া থাউজেণ্ডতে আছে। মই মানে ৰিচেন্টলি কৰিছো ন ৱান ওৱান উইকে হৈছে মানে
অঔ তেন্তে ঠিকেই আছে ওৱান উইকত। মোৰ হ'ল এই মোৰ তিনিমাহ মান হ'ল ইউজ কৰা
অ আচ্ছা -আচ্ছা-
হুম। ত'মানে এটা দুটা ভাইৰেল গলেগে বাকীখিনি ভাইৰেল যায়গে আৰু
আচ্ছা- আচ্ছা। বাকী তোমাৰ পঢ়া লিখা। অ' হ'ব হব বাকীটো পঢ়া লিখাত একো ন পৰে ন?
এফেক্ট তোমাৰ চোৱা এতিয়াতো তোমাৰ যিকোনো এটা বস্তু চোৰ ইতিবাচক নেতিবাচক থাকে ন ত ঠিক তেনেদৰে ছ'চিয়েল মিডিয়াত ইতিবাচক নেতিবাচক আছে আমি ভালকে ইউচ কৰো কাৰণে আমি পইচা পাওঁ বা আমাৰ পঢ়াৰ শুনাত একো এফেক্ট কৰা নাই। কিছুমান ষ্টুডেন্ট আছে ন! গেমত হওঁক বা কিছুমান আৰু চচিয়েল মিডিয়া এনেকে ভিডি'অ চিডি'অ আপলোড ক ই দিয়ে বা ইউচ কৰে সেইবিলাক বা আছে সেয়ে আৰু তোমাৰ ইউজ কৰাৰ ওপৰত ডিপেণ্ড কৰে
আচ্ছা। গম পাইছো।
হম
সেইটোৱে ভাল কন্টেন্ট বনালে ভালে। বেয়া বনালে বেয়া।
হুম। আজিকালি বাৰু বেয়া কন্টেন্ট বনালে বাৰু এনেকেই হেৰি কৰি দিয়ে। ছাছপেঞ্চ কৰি দিয়ে। একাউন্টোৱে। কিন্তু ক'বলৈ গ'লে ইনষ্টাগ্ৰামে আজিকালি জি টি একাউণ্ট ছাছপেণ্ড কৰি দিয়ে
অ সেইটোও হয় ময়ও শুনিছো মোৰ লগৰ এটা কোনোবাই ৰিপৰ্ট কৰিছিলে তাৰ আইডি টোও ছাচপেণ্ড হৈ গ'ল
অ সেইয়াই আৰু আজিকালি বহুত ৰিস্ক আৰু ইমান ক'বলৈ গ'লে এতিয়া আৰু বেয়া হেৰি নাই আৰু চবে ভালকে ইউজ কৰে
সেইতোয়ে
হম বনাই থাকিবা কণতেন
হ'ব দিয়া মই তেনে কনটেনটো বনাই লঁও
ঠিক আছে ঠিক আছে বনোৱা গলে কল কৰিবা হা অ ঠিক আছে বাই বাই